অ'
অ' মানে মোক মাতিছিলি ত' আ, যাব লগা হ'ল সেইকাৰনে কাটি দিলোঁ। আহিলোঁ ৰ'বা ৰ' পঞ্চাছটা আহিল'। এ, এটা বস্তু এটাৰ কাৰণে মাতিছিল আৰু, উম। তাকে ত' তুমি ভাবানা এখন যদি ফৰ্চুনাৰ লোৱা তাতে যদি তোমাৰ প্ৰাইচটো ধৰি লোৱা পঞ্চাছ টকাৰ লোন লোৱা, এক লাখ সাতাইছ হাজাৰ টকা যদি তোমাৰ মন্থলী দিব লাগে, তোমাৰ চেলাৰি কিমান হ'ব তুমি ভাবা।
অ'।
আৰু বেংকে বেংকে তোমাৰ কি চাই জানা, তোমাৰ চেলাৰীৰ বিছ পাৰ্চেণ বা ত্ৰিশ পাৰ্চেণ্ট সেই তোমাৰ মানে দিব খুজে, মানে ধৰি লোৱা এক্সাম্পল দিলোঁ তোমাৰ চেলাৰী ধৰি লোৱা দহ হাজাৰ টকা হা। হা, তুমি মান্থলি দিব লাগিব দুই হাজাৰ টকা, একজাম্পল দি ছো মান্থলি তুমি দু হেজাৰ টকা দিব লাগিব মানে তোমাৰ চেলাৰী বিছ পাৰ্চেণ্ট হ'লে দুই হেজাৰ টকাটো। হয়নে, বেংকে এইটো চাই মানে হে যাতে দুই, তাৰ নিজৰ চেলাৰী বিছ পাৰ্চেণ্ট মাহে মাহে দিব পাৰে আৰু সেইটো চাই।
অ'।
বেংকে, ধৰি লোৱা এক্সাম্পুল ললোঁ পঞ্চাশ লাখৰ তুমি লোন লোৱা ন' বেংকে চাব তুমি পাঁচ লাখ টকা দিব পাৰা না নাই।
অ', অ', অ'।
মানে তোমাৰ লোন এমাউনটো এক লাখ কিমান হাজাৰে হ'ব বাট তোমাৰ এইটো কেবছিডি চাই তুমি পাঁচ লাখ টকা দিব পাৰা নে নাই, মানে তোমাৰ বিছ পাৰ্চেনটো চাই বুজি পাইছা? তোমাৰ এক লাখ, তোমাৰ এক লাখ বিছ হাজাৰটো ন' তুমি তাৰে বিছ পাৰ্চেন্ট তোমাৰ চেলাৰীৰ বিছ পাৰ্চেণ্ট হ'ব বিছ হাজাৰ। তোমাৰ এক লাখ বিছ হাজাৰতো যদি তোমাৰ যদি বিছ লাখ যদি কওঁ এতিয়া তাৰ চেলাৰি বাৰ লাখমান হ'ব লাগব। বাৰ লাখৰ তোমাৰ বিছ পাৰ্চেন্ট হৈ এক লাখ সাতাইছ হাজাৰ টকা।
অ', অ', অ'।
ভাবা দহ লাখৰপৰা বাৰ লাখ চেলাৰী, ধেমালি নেকি তুমি ভাবানা।
সেইটোৱেতো।
তুমি, তোমাৰ জব কৰি তোমাৰ পাৰিব নেকি তোমাৰ ফৰ্চুনাৰ ল'ব কাৰনে?
হে, নাই নাই। এই, সিহঁতৰ মানে ফৰচুনাৰ এখন আছে তাৰপিছত আৰু এখন তোমাৰ আই টুৱেণ্টি আছিল। আই টুৱেণ্টিখন বেচিছে এতিয়া, পুতেকৰ আছিল মানে আই টুৱেণ্টিখন। আৰু আই টুৱেণ্টি খন বেছি এতিয়া, নতুনকে তোমাৰ এইখন যে, ভাৰ্তা জিতি ভার্তা জিতি কিবা টপ ভেৰিয়েনটো কিনিছে জিটি প্লাছ বুলি।
ছাৰ।
মানে তাক কৈছিল কি, চল্লিশ লাখৰ ভিতৰত যিকোনো এখন গাড়ী ল', সিবোলে বহুত কেইখন চাইছিল। যে হেৰি স্কৰপিঅ' এন, তাছত স্কৰপিঅ' এন চাইছে বোলে। স্কৰপিঅ' এন মানে এই তাৰ মানে কি কৈছে, তাক বোলে ড্ৰাইভাৰ হেন লগা হ'ব স্কৰপিঅ' এনত। পিকলা-মেগলা মানে চলটো তাৰপিছত আৰু এখন তোমাৰ অ'ডি, অ'ডিৰ কিবা এখন চাব গৈছিল। সেইখন বোলে এভেইলেবেল নাই, সেইকাৰণে তাৰ বোলে ধৈৰ্য নহ'ল। সেইকাৰণে এই জি টি প্লাছখন লৈ ল'ল মানে, এইখন তোমাৰ থাৰ্ড। কি, থাৰ্টি মান পৰিছে চাগে।
আচ্ছা, আচ্ছা, বহুত টকা থকা তোমালোকৰ ঘৰত ওচৰতে।
আমাৰ ঘৰ ওচৰত নথাকে, এটো বেলেগত থাকে। এনে কিনি দিয়া নাই জিতিখন। তাক কৈছে, বিয়া পাতব লাগ তেতিয়াহে গাড়ী দিম।
অ'।
সি প্ৰথম বি, মোতকে সৰু হয়।
লগৰ হয়।
চিনাকি আৰু।
জানোঁ আ, ভাল, ভাল ঘৰৰ মানুহ চিনাকি তোমাৰ।
উম, তাৰপিছত সি বিয়া পতিছে, তাৰপিছতহে ডাইৰেক্ট হাত দিছে জীতি খন।
বিয়া পাতছে, তোমাতচে সৰু বোলে আৰু।
অ', তাক বাপা কৈছিল, তোক যদি গাড়ী লাগে তই বিয়া পাতবা লাগিব।
বহুত কম বয়সতে বিয়া হ'ল দেখোন।
অ', কম বয়সতে বিয়া হৈছে।
কিমান বয়স?
মোতকে সৰু ক'লোচোন, তোমাৰ এইবাৰ হেৰি ফিফ্ট ছেম নে কি?
মা, এতিয়াই বিয়া পাতি ল'লে।
অ', নহ'লে গাড়ীখন নিদিল হয় না।
অ', সি বিয়া পাতি ল'লে।
অ', বিয়া পাতিছে, তাৰ মানে হেৰি সিও ৰয়েলত পঢ়িছিল। তাৰ মানে ঘৈনেক জনীকো ৰয়েলত পঢ়াইছিল, কিন্তু তাৰ মানে ভাল নালাগে, সেইকাৰণে তাইৰ পঢ়োৱা বাদ দি দিছে। ঘৰতে থাকে এতিয়া।
মানে, মানে কি, কি কলা, কি কলা ৰয়েলৰ কথা কি কলা।
ৰয়েলত পঢ়িছিল দুইটাই। এই ইয়াৰ মানে ই বাপ বাপ ফেমিলিয়ে পঢ়াইছিল বিয়া পাতি আনি। এতিয়া তাইৰ মানে পঢ় পঢ়াতটো বাদ দি দিছে। সি কৈছে ঘৰতে থাকব মানে এতিয়া ঘৰতে থাক
ল'ৰাটো কি পঢ়ি আছে?
অ', ল'ৰাটো পঢ়িও আছে, বিজনেচো চাই।
অ', ইমান কম বয়সতে, বাহ, কিহৰ বিজিনেজ আছে তাহাঁতৰ?
এই সিহঁতৰ তোমাৰ বৰিঙৰ যে, বৰিং কৰে।
উম।
এই বৰিঙৰ বিজনেচ, মেচিন সোপা আছে সিহঁতৰ, তুমি চোন জানাই। এটা বৰিঙত কিমান পইচা, দহ লাখ, বাৰ লাখ যায় এটা বৰিঙত। তে ভাবা সিহঁতৰ মেচিন আছে কিমান জেগাত।
এইগিলাক বিজনেচমেন বিলাকে কি, কি আইডিয়া থাকে ন, বৰিঙৰ কিবা। আমি এইগিলাক ভাববাও নোৱাৰোঁ কেতিয়াও। ততে সেইবিলাক বস্ত কৰিছে যে, আমি আৰু সেইবিলাক ভাবিম নেকি? এমি আৰু কিব ভাবি নেকি আমি বৰিংৰ এইগিলাগ গড়ী কিনিম, গড়ী কিনি কেনে বিজনেজ কৰিম মাইণ্ডত নাহে এইবিলাক বিজনেজ আহ, তুমি এটা কথা ন'টিচ কৰবাচোন? ইবত এইবাক কথা নেদেখাই আমি ইটিউবত যদি ৰিলচ বনাই থকা আলটো ফাল্টু বিজনেছ আহিব। টি চাৰ্ট প্ৰিণ্টিঙৰ বিজনেছ, কিবৰ বিজনেচ এইগিলা টাইপৰ এনেকুৱ টাইপৰ নাহে মানে-মানে এইগিলাক মানুহ একচুৱেলি হয় যিবিলাকে কৰে ন যিবিলাকে কৰে ন বহুত টকা থকা মানুহে হ'ব এইবিলাক। এতিয়া মাথাতে নাহিব বে বৰিঙৰ বিজনেছ কৰিম কিবা বিজনেজ কৰিম। ভাবাই নাই, সপোনতে ভাবা নাই।
উম,
এ বিজনেছ কৰিলে এটা কথা কি ভাল জানা? তোমাৰ নিজৰ দেউতা বছৰছে নিজৰ ফেমিলি নিজৰ মানে খানদান এটা পৰা এটা কৰি থাকবো। ধৰি ল মই এটা এক্জাম্পল দিওঁ হা ত মানে তাৰ বাপ তে ধৰি লওক পঞ্চাশ লাখ টকাৰ সম্পত্তি থাকি সেইটো বস্তুটো বিজনেজ কৰি আছে ন। যেতিয়া তাৰ নিজৰ ল'ৰাটো কৰিব সি পঞ্চাশ লাখৰ পৰা ষ্টাৰ্ট দিব ভাবা।
সেইটোৱেইটো।
বুজি পালা, তাতেও যদি ধৰি ল এটা এক্সাম্পল তাৰ তাৰ বাপেকে যদি ধৰি লওক ত্ৰিশ লাখ টকা মাহত ইনকাম হৈ আছে। হা সেই বিজনেছটোৰ পৰা সেই ল'ৰাটো সেই ত্ৰিশ লাখৰ পৰাহে ষ্টাৰ্ট দিব, সেই বিজনেছটো যদি ষ্টাৰ্ট কৰে। কিন্তু তাৰ নতুনৰ পৰা ষ্টাৰত কৰিব নালাগে, জিৰ পৰা ষ্টাৰ্ট কৰিব নালাগে ন, লাগিব নেকি জিৰ' পৰা ষ্টাৰ্ট কৰিব কাৰনে। নালাগে তাৰ বাপেকে যিখিনি এৰি দিছে ন' সি তাৰ পৰাহে ষ্টাৰ্ট দিব লাগিব। বা বাপে-বাপে যিখিনি কৰি আছে তাৰ পৰাহে ষ্টাৰ দিব কিন্তু তোমাৰ জগৰ ক্ষেত্ৰত নহয় তোমাৰ-তোমাৰ যদি এক তোমাৰ দেউতা যদি পাপা যদি গভমেন্ট জব কৰি আছে। চেলাৰ দুই লাখে নহওক কিয়, বা চখ চাৰিলাখে ধৰিললো এক্জাম্পল দিলো। বা তুমি কি সেই জবটোক পাবা, তোমাক সেই জবটো দিব নেকিক চাৰি লাখ টকা চেলাৰীৰ। তুমি জিৰ' পৰা ষ্টাৰ্ট কৰিব লাগিব, জিৰ' পৰা পঢ়িব লাগিব। নিজে একজাম ক্ল ক্লিয়াৰ কৰিব লাগিব, আকৌ চাৰি লাখৰ জব তুমি লগে-লগে, কেতিয়াওঁ নাপা কেতিয়াও নাপা তুমি এইবোৰ এক্সপৰিয়েনচ হোৱাৰ পিছত পাবা চাৰিলাখ চেলাৰী। ন তোমাৰ এনেকা কোনো এটা জব নাই, তোমাক লগা লগ চাৰি লাখ যে দিব যে। বহুত বছৰ এক্সপিৰিয়েন্ঞ্চ হয় পাব কিন্তু বিজনেছ বুলি বস্তুটো এনেকুৱা হয়, বাপেকে যিখিনিস্তু এৰিব ন' পুতেকে তাৰ পৰা ষ্টাৰ্ট দিব। মানে বাপেক ধৰিল বাইচান্স একজাম্পল দে বাপেকৰ মান্থলি ইনকাম এক লাখ হয় ন' সেই পুতেক তাৰ পৰা ষ্টাৰত দিব ন। তাৰ পৰাহে ষ্টাৰ্ট দিব এতিয়া জিৰৰ পৰা ষ্টাৰ্ট কৰিব দৰকাৰ নাই, কথাটো সেইটো আহি পৰে।
এতিয়া পুতেকে গ্ৰ' গ্ৰ' কৰে নে ডাউন কৰে সেইটো তাৰ ওপৰত কথা আৰু।
তাৰ ওপৰত মেটাৰ কৰোক বাপেকেতো সেইখিনি দেৰি দিছে ন' সেইখিনিৰ পৰা ষ্টাৰ্ট দিছে। আৰু বাকী চোৱা, যদি বাপেকে যদি তাৰ লগত থাকে ন' ইমান সহজত ধুবাবা নিদিব আৰু বুজি পালা। মানে ধৰি লোৱা ধৰি লোৱা বাপেকে নাথাকিলে বাৰু বেলেগ কথা আছিল ডুবি যাব পাৰি বিজনেচ টো বা। মেটাৰ কৰে পুতেক তেওঁৰ ওপৰত মেটাৰ কৰে পুতেক কিমান চিয়াছ আছে কামটোৰ প্ৰতি, যদি কামটোৰ প্ৰতি ছিৰিয়াছ-ছিৰিয়াছ ঠাকে ন' ডাউন হৈ যাব বিজনেছটো হা, বা বেংক ক্ৰাপ হৈ যাব। বা যদি-যদি এনেকা আছে যে বিজনেজ প্ৰতি চিৰিয়াছ হৈ যায়, বা বাপেকে তাক তাক চম্ভালি আছে মানে বাপেকে তাক মানে চম্ভালি আছে যেতিয়া মানে আগবাঢ়ি যাব আৰু ধৰি লোৱা।
অ, তেতিয়া হয় দেয়াচোন বিজনেচ গ্ৰ' হ'ব।
এ থাৰ্টি পাৰ্চেণ্ট মানুহে ডাউন পৰি যায়, বাকী ছেভেণ্টি পাৰ্চেণ্ট আগবাঢ়ি যায়ও।
সেইটোৱেই, মানে শিকাই চিকাই পঠাই ন' এনেতো নাজায় ন' বিজনেচ কৰিব।
আৰু চাবা সৰুৰ পৰাই শিকাইছে কম বয়সৰ পৰা শিকাই আছে ইটা। শিনা থ্ৰাদ ছেম কলা যে, ইটা থ্রাদ ছেম ফিভ ছেম আমি কি কৰিছিলো কলেজত আমি এনেহে আছিলো কথাটো এইটোয় আহি পৰে। এ ভালকে ক্লাছ কৰিছিলো না বিজনেছ, আমি একোতো কৰা নাই ন' তেতিয়া, এই ধৰি লোৱা এক্সাম্পল ধৰ আমি
ধৰি ল' গভাৰমেণ্ট এক্সামৰ প্ৰিপাচন কৰিছোঁ যেতিয়াতো আমি প্ৰিপ্ৰেচনো ষ্টাৰ্ট দিয়া নাই।
নাই নাই।
এনেকুৱাও কথা ন' উ, আৰু মই জানাত ন' বিজনেছ কৰিলে ন' কলেজৰ সদাই ফাৰ্ষ্ট ছেম, চেকেণ্ড ছেমৰপৰা ষ্টাৰ্ট দিব
অ'।
মানে এক চাইডে কলেজ পঢ়ি থাকলা এক চাইডে বিজনেচ কৰি থাকিলা হা, যেতিয়া কলেজৰ এণ্ডিং টাইমত ন' তুমি গম পাব তোমাৰ বিজনেছটো গ্ৰথ কৰি আছে নে শ্ল হৈ গৈছে, যদি তোমাৰ গ্ৰথ কৰি আছে তুমি বিজনেছটো দি দিলা। আৰু যদি তোমাৰ বিজনেছ গ্ৰথ কৰা নাই তেন্তে কলেজ খতম হোৱাৰ লগে লগে তুমি গভাৰমেট জবৰ প্ৰিপাৰেচন কৰা।
উম, উ
এক্সাম্পল এটা দিও, আমাৰ কলেজত যে তিলক যে আছে তিলক তাৰ কথাই কোৱা এতিয়া, সিতো চেকেণ্ড ছেমৰপৰা নিজৰ বিজনিচটো ষ্টাৰ্ট দিছিল, ষ্টাৰ্ট দিছিল। মাখানা বিক্ৰী কৰে যে কিবা আৰু ঠেকুৱা নেকি, ঠেকুৱা বিক্ৰী কৰে, উম। এতিয়া ভাবা, এতিয়া তাৰ বিজনেছটো গ্ৰ' কৰি আছে নে নাই? এতিয়াতো সি, গ্ৰ' কৰিছে ন' কিমান গ্ৰ' হৈছে তাৰ ভাবা। বা ইনষ্টাগ্ৰামতো ফিফটি কে মান ফলোৱাৰ পাৰ হৈ গৈছে তাৰ। মই শুন ছো আৰু মোক মানে, মই-মই-মই বাৰু ইনষ্ট্ৰাগ্ৰাম নচলাওঁ। মোক কোনে ক'লাক বা কোনোবা এটা ল'ৰা এটা কৈছিলে পাহৰি গিলো নামটো, মানে কৈছিল আৰু। মানে ফিফটি কেমান পাৰ হৈ গল ফলৱাৰ বা ইমান ইমান চেলো হ'ল ত' বহুত চেল হৈ যাই ত'। নিজৰ ঘৰক, নিজৰ ঘৰৰপৰা কৰে, নিজৰ ঘৰত মানে এনে মা ৰুম ৰেন, ৰুম ৰেণ্টৰো গুচি যাই দিব দৰকাৰ নাই, ঘৰৰপৰা আহি ঘৰৰপৰা লৈ যায়। মানে, ধৰি লোৱা সেইখিনি তাৰেতো ইনকাম হৈছে ন' তাৰ যিমান পাৰে সিমান ইনকাম হৈছে। সিহঁত সেই কলেজত ছেকেড চেকেণ্ড ছেম।
মাহত পঞ্চাছ ষাঠি হাজাৰ মান আহে চাগে।
পঞ্চাছ ষাঠি হাজাৰ নাহিলেওঁ তাৰ ইমানখিনি আহে যাতে সি জব কৰিলে না তাতচে বেছি পইচা আহে এইটো গম পাওঁ।
অ' মাজতে সি কিবা দহ লাখ টকা এটা পাইছিল ৰবা।
উম, উম, অ', অ' দহ লাখ টকা এটা পাইছিল, এ, নিজৰ মানে বিজনেছৰ গ্ৰথৰ কাৰণে। এ, আৰু আৰু সি মানে চচিয়েল মিডিয়াটো মেইনলি প্ৰচাৰ কৰি আছে। অ' তাৰপৰাও তাৰ অৰ্ডাৰ আহে, বহুত অৰ্ডাৰ আহে তাৰপৰা। অ' আৰু ডাইৰেক্ট অ' যদি ডাইৰেক্ট যদি তাৰ তাৰ ৱেবছাইট অৰ্ডাৰ কৰে সি বছি প্ৰফিট হয় যদি এমেজন ফ্লিপকাৰ্টত অৰ্ডাৰ দি দিয়ে তাৰ অকণ প্ৰফিটটো অকণমান কমিচন খাইা যায় ন' এমেজন ফ্লিপকাৰ্টে। তাৰ ৱেছাইটত গলে মানে ইয়াৰ কমিচনটো নাখাই আৰু তাৰ ফলৱাৰবিলাকে ৱেবছাইটৰপৰাই অৰ্ডাৰ দিয়ে ন'। প্ৰাইভাগে।
সেইটোৱে। এইবো এইবোৰ বস্তু বহুতে খাই ভাল পায় ন' সেইকাৰণে আৰু।
আৰু ইউনিক কৰিলে ন' বস্তুতটো, অকমান ইউনিক আৰু নিজে বনাই, টেষ্টও দিব পাৰিলে।
অ' সেইটোৱে, মানে সেই আৰু বিজনেচটোৰ পিছত লৈ জিম চিমো যায় ন' সি? হা, নাই প্ৰটিন চটিন খাই চাগে, ফুলি গৈছে আৰু নতুন ফন চনো লৈছেতো ই।
অ' প্ৰচেছাৰ একদম হৈছ কি লাগে জিম চিমতো নৰ্মেল কথা তাৰ কাৰনে স্কুলত মানে জিম কেতিয়াৰপৰা, কলেজৰপৰা ষ্টাৰ্ট কৰিছিল ছাগে কলেজত থাকোঁতে ষ্টাৰ্ট কৰিছিল ছাগে ন'?
অ' কলেজত টাইমতে
কাৰণ এইবিলাক আগতে তাৰ বডি চডি নাছিলতো নৰ্মেলি
নাই নাই অ'। এই বিজনেচৰ পিছতে হৈছে তাৰ।
উম, মানে অ' আমাৰ মানে ফাষ্টত তাৰ বডিটো ফিট ৰাখি আছে।
সেইটোৱে, ট্ৰেডিঙো কৰে ন সি!
ট্ৰেডিংও কৰে নেকি?
অ', ট্ৰেডিংও কৰেটো।
কি কোৱা ৰে! ভালে
বাৰু।
মানে ক'ব গ'লে সি ফিউচাৰ ব্ৰাইটে আছে তাৰ ক'ব গ'লে।
তে' সেহঁতৰ মানে মানে এইবোৰ চবফালে ৰাখে চোন পাটনাৰ নেকি সি!
উম। ভাল দিয়া, আগবাঢ়ক দিয়া ভালেই। উম, সেন- সেনেকে আগবাঢ়ক দিয়া আৰু অ', বিহাৰ পাটনাৰ কথা কৈছা ন!
অ', তাৰে চলিব জানাইচোন!
ভাবি নাথাকে ইটো কৰিম, সিটো কৰিম নালাগে। মানে পুৰা কুইক একচন লয় আহ, বাত কোনো বিহাৰৰ প্ৰায়ভাগ মানুহে যায় বে বেছিভাগ গভমেণ্ট জবৰ চাইডে যায়।
অ', সেইটোয়ে। মানে ইয়াৰ এতিয়া গ্ৰ' হৈছে সি যায় আছে আৰু সেইকাৰণে।
উম, উম, কৰক দিয়ক আমাৰে এটা সময়ত লগৰ আছিল।
হৈটোৱেই আৰু সি কলেজতো দোকান দিছিল ন, কিবা কিবি হ'লে
অ', আমাৰ যে ষ্টল বহাইছিল যে ষ্টল বহা টাইমত সি দিছিলে এইবিলাক। ষ্টল বহা টাইমত যিমান যি দিব পাৰিছিল সেবিলাক